হেল্ল'-হেল্ল'
শুনা পাছেনে?
অ পাইছ পাইছো, কি কৰি আছা?
কি কৰি আছা পঢ়ি আছা কম বন নাই নে কি?
আছে
কাম নাই পোৱা
অ কাম আছে বোলো
কৰা নাই। অঁ কৰাই
এয়া কৰিব ওলা
য়
নাই এনেই কি কৰি
অ অ কি খালা? উম! কি কি খালা? কি খালা?
বিস্কুট দি।
অ' অ' অ' এতিয়া দহটা বজাত ভাত চাত বনোৱা নাই নে কি?
নাই বনাম আৰু
আহ!
পিছে কি কৰি আছা?
মই এফালে যাব আহিছিলো গৈ আছো। উম! স্কুলত গ'ল পৰীক্ষা হৈ আছে ন!
অ পৰীক্ষা আজি শেষ হব আৰু
অ অ আজি কি আছিলেনো?
আজি পৰি
আজি কি পৰীক্ষা আছে।
আ
অ' আজি শেষ তাৰ পিছত গৰম বন্ধ দিব ন?
অ'
উ এমাহে হ'ব চাগে গৰম বন্ধ।
অ মাহে দিব
অ' তাৰপিছত মানে গৰম গৰম বন্ধত যে ককাত ফুৰিব যাবা নেকি?
মান এই ঠাই বিলাক চাবৰ কাৰণে যাব পৰা নহয়।
ফুৰিব যাম বুলি ভাবিছো অ যাম!
আহ! উম যাবা তোমাৰ লৰাৰাকো লৈ যাবা জোগা বিলাক দেখাবা। কত কি কেনেকুৱা কাৰণত বিখ্যাত হয়। কোনটো বস্তু বেছি প্ৰয়োজনীয় এইবিলাক দেখাবা আমাৰ জীৱনত কোনটো বেছি জড়িত হৈ থাকে সেইবিলাক ক'বা দেখাবা
উম
অ অ এইবিলাক দেখালে মানে জ্ঞান বিলাক বাঢ়ে আৰু
উম
সাধাৰণতে এইবিলাক আমি চব সময়তে পোৱা নাযায়ত সেইটো কাৰণে দেখাই দেখাই দিলে বুজি পাব আৰু ল'ৰা ছোৱালী বিলাকে ন
উম
উম আহৱ
ভাহ খালে নে নাই
উম আালো ভাত মই ৰাতিপুৱাতে ভাত বনালো বনাই দালি বনালো তাৰপিছত পটল তেলত দিলো
উম
দুই ছোৱালীজনীক পায় স্কুলত পঢ়ায় তাৰ পিছত অলপ সময় মই আৰাম কৰিলো কৰ পিছত এতিয়া ময়ো খালো খাই পপনো ওলাই আহিছো পিছ
আহ
উম আমাৰ ছোৱালীজনীয়ে পটল তেলত দিলে বহুত ভাল পায় নহয়
অ
অ এয়া তেলত দিলো তাই চাই আছিলে বহুত ভাল পাইছে আৰু জঁপিয়াই আছে মানে খাব তাই আৰু এতিয়া দিলো খাই গল এনে কান্দে ভাতকেইটা খালে আৰু এনে এতিয়া কান্দা নাই আৰু ধুনীয়াকে খাই বৈ গৈচি গৈ
উম
তাইও পৰীক্ষা আছে ন আজি আজি পৰিৱেশ আজি তাইও শেষ হ'ব হয়
উম
উম অ ছোৱালী অ মই এফালে গৈ আছো ত মানে তাইডোখ পোৱা ভালো আছে এ তোৰ আম্মাৰ কত গ'ল
ওলাই গ'ল
অ অ অ ভালে আছে ন
আহ ভালে আছে
অ মাজতে বেমাৰ হোৱা শুনিলো ভাল হ'ল ন
উম ভাল হ'ল
উমুম তোমাৰো চাগে ভালে
অ ভাল
অ তুমি ঔষধ পাতি খাই আছা আৰু
খাই আছো খালে ভাল হয় তাৰপিছত আকৌ যাব লাগে
অ মানে ঔষধটো খাইে থাকিব লাগে আৰু
খাই থাকিব লাগে খাই থাকিলে ভাল নাখালে মানে আপোনাৰ আকৌ হৈ যায়
অ অ একেবাৰে ভাল হৈ যোৱা চিকিৎসাটো পোৱা নাই আৰু ন
নাইবোৱা
অ দিয়া এনেকে খাই থাকা আৰু কৰবাত সুবিধা পালে তেতিয়া কৰিবা আকৌ চিকিৎসা ন
অ
অ এতিয়া দুপৰাৰ কাৰণে হেৰি ৰন্ধা বঢ়া কৰিবা নে নকৰা
কৰিব লাগিব
কি বনাবা
কি বনাম আমাৰ আহিলে গম পাম কি বনাব দিয়ে
আহ অ
তেতিয়া বনাম আৰু
আহ ময়ো চতাাকৰেলা কুটিম তাৰপিছত সেইখিনি অলপ নিমখ ষত মাৰি ধুনীয়াকে তেতিয়া পানীটো পেলাই দিম আৰু পেলাই দি তেতিয়া ধুইব খালে অলপ সময় শুকাব দিম আৰু দিয়াৰ পিছত এতিয়া তেলত অলপ বেছিকে তেল দি ভাজি দিম
ৰ'দত দিব নে ফেনৰ তলত দিবা
সা
উ
নি নিজ ন ভাজিলে মানে শুকান হৈ যায় ন ভাজিলে তেতিয়া খাই ভাল লাগে লগত দালি থাকিব
আহ
অ তেনেকে বনাও মই তুমি কেনেকে বনোৱা
আমি নিমখত নিদিওঁ
ডাইৰেক্ট বনাই
নিমখ দি অকনমান খচি ল'ব লাগে
তিতটো মানে গুচি যায় গ'ল
আহ অ
ভাল লাগে
আহ অকনমান যায় আৰু উ আহ হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' শুনা পাইছানে নাই তোমাৰ মাতো অহা নাই হেল্ল' অহ! হেল্ল'